ল্ল'!
অ', কি খবৰ?
এই আছো দিয়া ।তোমাৰ ভাল?
উম, ভাল ভাল দেই ।
উম, নাই বোলো খবৰ এটা লওঁ। বহুত দিন হ'ল ফোন- চোনো কৰা নাই ।
অ', ভালেই কৰিলা ক ।ক'ত আছা?
মই ঘৰতে আছোঁ‌। তুমি ক'ত?
মই তোমাৰ এই অকণমান ওলাই গৈছিলো কাম এটাত । তাৰ পৰা আহি পেলাই পাইছোহি আৰু ইমান গৰম আজি ।
ৰ'দ, বহুত ৰ'দ আজি ।
তাকে হে
তাপা, মাহঁতে কি কৰিছে?
মাহঁত আছে। তোমাৰ সেই অ' মায়েহে তাকে তোমাৰ এ মানে চাহ দিবলে গৈছে নেকি?
অ', অ' অ' বাকি, দেউতাটো চাগে কামলেগে গ'ল?
দেউটা গ'ল, গ'ল । ইমান গৰম দিছে তোমাৰ চাহ -তাহ যে খাবলে মন নোযোৱা হৈছে আও ।
বহুত গৰম অ', বহুত গৰম, গৰমৰ কথা কি ক'বা আৰু।
তাকেহে, ন' বৰষুণৰ দেখা দেখিয়ে নাই । তাৰপিছতে বাৰীৰ কিবা আম চাম খাইছা নে কঁঠাল- চঠাল?
বাৰি আম, কঁঠালটো খাই থকা হৈছে।মই এইবাৰ আম বেছি, ইমান খোৱা নাই আৰু কিবা, মন মন নোযোৱা নিচিনা হ'ল আম খাবলে।
অ', অ'
কঁঠাল খাই আছো আৰু যি গৰম কি কঁঠাল খাবা?
উম, অ' আই তোমাৰ গালৈকে গোন্ধাই যায় নহয় ।
উম
তাকেহে, বাৰীত এতিয়া তেনেকে কি লগাইছে? কি কি হৈছে?
কি কি হৈছে মানে?
গৰম দিনত খাব পাৰা?
ফল- মূল নেকি?
ফল মূল অঁ, এই বতৰৰ ফল বিলাকৰ কথা সুধিছো আৰু তোমালোকৰ আকৌ বাৰীখন ডাঙৰ নহয় ঢেৰ কি বা-কিবি আছে নহয়?
এ আমাৰ কি আ আম আছে, কঁঠাল আছে তাৰপৰা তোমাৰ আমাৰ নাৰিকল, পনিয়ল তাৰপৰা ৰৱাব টেঙা আছে ।
উম।
তাৰপা তোমাৰ আকৌ হেৰি আছে, কৰদৈ আছে ।
ওঁ
তাৰপা কলগছো ঢেই আছে, কলো আছে ।
অঁ, অঁ
তাপা মধুৰিআম আছে ।
উম।
এই ঢেৰ কিবা কিবি আছে আৰু।
হয় নে ঠিকে আছে তেতিয়াহ'লে পাই।
সেৰি এইটো কি কয় বাকী তুমি কঁঠাল খোৱা নাই?
কঁঠাল আমাৰ ইয়াত পাব লগে নাই অঁ কি কঁঠাল খাবা আৰু।
অঁ মই এটা দি থৈ আহিবগৈ পাৰোঁ।
তাকে আহিলে লৈ আহিবা বাৰ ঘৰলে আহিবা নহয়।
উম তাকে, সেইটোকে কৰিব লাগিব ৰবা।
তাকে হে। মানে পাম লাহে ধীৰে ওলাব জেঠাইহঁতৰ বাৰীতে আছেটো কঁঠাল। তাৰ পিছত তেনেকে পাম কিন্তু এতিয়া- বুলি তুমি ক'ব নোৱাৰা আৰু কিমান দিন লাগে ধৰি লোৱা।
বুজিছোঁ অঁ ।
দুদিন মান ল'ব আৰু সময়। কঁঠালবোৰ মানে কি হয় বান্দৰবোৰে খাই পেলাই অঁ।
উম উম বান্দৰৰ পৰা নাথাকে আমাৰ ইয়াত বাৰু বান্দৰ আছে কিন্তু ইমান নাই। কেতিয়াবা এটা আহি ওলাই আহি এনেই চাবলৈ।
আমাৰ ইয়াত যে তোমাৰ অত্যাধিক বান্দৰ । আমাৰ ফালে মানে নহয় কিন্তু আমাৰ এই ইয়াত তোমাৰ- আ তোমাৰ আমাৰ জেঠাইহঁতৰ ফালে মামাহতৰ ফালে মানে মেক্সিমাম জেগাই জেগাই মানে বান্দ- বান্দৰ মই কলো নহয় কিছু বান্দৰ হৈছে আৰু এতিয়া আমাৰ টাউনত- টো ওলাইছেহি আনকে আগতে সেই টাউনত তোমাক গাড়ী মটৰৰ কাৰণে ভয় কৰে বা এই কুকুৰ চুকুৰ বিলাক- প্ৰতি ঘৰৰ মানুহৰ প্ৰতি থাকে যে সেইকাৰণে ভয় কৰে। কিন্তু- এতিয়া যে জানানে একদম ভয় ভান্তি নাই ভাই বান্দৰবোৰৰ। তোমাৰ সেই তাতে ওলাই আহি তুমি- তাপা মাৰিলেও খেদা মাৰিহে আহে আৰু মাইকী মানুহলে যে সমুলী ভয় নকৰে।
হুহঁ।
হয় ইমান দিগ-
হেৰি বাকী- এই হেৰি তোমাৰ কি কয় আজি অ তোমাৰ কলেজটোতো বন্ধয়ে।
বন্ধ-বন্ধ বৰ্তমান বন্ধ দেই এতিয়া তোমালোকৰ হেৰি ন- নহয় গৰু আছিলে নহয় ন।
গৰু আমাৰ হেৰি গৰুহে আছে গায় গৰুহে আছে।
অঁ গম পাইছো বিকা নাই নহয়।
নাই নাই আছে।
এ ঘৰত আছেগে গাখী চাখী খায় থাকিবলৈ পোৱা আৰু।
দুজনী আছে গৰু।
উম গম পাইছো। কোনে সেইবিলাক কোনে কৰে আলপাচন কোনে ধৰে।
মইয়ো কৰোঁ কেতিয়াবা সেৰিও দেউতাও লাগে। মানে গৰু মানে কি- মাতিব ধৰা কৰা খীৰাও খীৰাও বোলে মইতো নোৱাৰো খীৰাব। এই ওচৰৰ বৌ এজনীক মাতোঁ। তাৰপা আহি পেলাই খিৰাই কৰি থৈ যায় আৰু মায়েও নোৱাৰে যে মাক- কঁকালৰ বিষ আছে যে।
অঁ বুজি পাইছো অঁ ।
তলত বহি আকৈ খীৰাবলৈ দিগদাৰ পায়।
অঁ অঁ।
তাৰপা তেনেকেই মাতি আহে আৰু ৰাতিপুৱাই আহে সদায়। আহি পেলাই খীৰাই মেলি থৈ যায় আৰু।
তাকে গৰুবোৰও বৰ উৎপাত নহয়।
এই কি ক'বা।
তোমাৰ আকৌ এই পোৱালি থাকিলেেতো আৰু বিপদেই পোৱালী কেইটা এৰি দিয়া লগে লগে খায়ে পেলাইগে।
বিপদ বিপদ পোৱালি দুটা বান্ধি থোৱাই থাকে মানে এ দিলে খি। তাৰ পিছত এৰি দিয়ে আৰু বা এনেই বান্ধি থোৱাই থাকে।
তাকেহে আমাৰ সেই জেঠাইহঁতৰ ঘৰত আছে যেনি। বা মামাহঁতৰ ঘৰতো আছে আমাৰ ঘৰত হে নাই আমা ইয়াত তুমি গৰু পুহিবও নোৱাৰা।
এই টাউনত গৰু পুহিব পৰা পোৱা গৰু পোহাতটো সম্ভৱেই নহয় বাৰু।
সম্ভৱেই নহয় আমাৰ ইয়াত তোমাৰ ছাগলী তাগলী পুহো বুলিলেও পুহিবলৈ। সুবিধা নাই মানে জেগা থাকে। থাকিলেও মানে তুমি নোৱাৰা আমাৰ ইয়াত কি হয় কুকুৰৰ উৎপাদন নোৱাৰা কুকুৰ মানে অত্যাধিক কুকুৰ।
বুজিছোঁ অ।
ইমান কুকুৰ বোৰ আৰু কুকুৰবোৰ মানে এনেকুৱা বস্তু নহয় মই কি ক'বা বাৰীত মুঠতে কিবা এটা যে। পাবলৈ হ সেইটো খাই পেলাবগে আমাৰ সেই তোমাৰ মাজতে আমাৰ এই অকনমান। আমাৰ ঘৰৰ আগত। লে মানে কৈৱত্ব মনুহকেইঘৰমান আছে তাৰপাছত হেই তেখেতসক। অকলৰ ঘৰত কি হয় তোমাৰ হেৰি এইবোৰ অ কিবা কিবি মানে। হাঁ পুহিছিলে মাজতে তোমাৰ আমাৰ ইয়াৰ পৰা। কোৰ কেইটামান ওলাই কৰ ওলাই কব নোৱাৰ সেইকেইটাই সদায় হাঁহ ধৰে নহয়। হা বু ধই। ধ আনি পেলাই আমাৰ ৰাস্তাই চাস্তাই পেলাই মেলি খাইহি তাৰ পিছতে সেই তেনেকে বৰ বেয়া। লাগে তেনেকে দেখিলে ।
উম উম সেইটোৱে সেইটোয়ে এই কুকো কি বুলি। হাঁহ কুকুৰ মানে পোহনীয়া কুকুৰনে নে এনেই হেৰি।
পোহনীয়া কুকুৰ পোহনীয়া কুকুৰে পোহনীয়া কুকুৰ। কুকুৰ হলেও তোমাৰ মানুহে ধৰি ৰাখে ঘৰৰ ভিতৰত এইবোৰ ৰাস্তাই ঘাটে ঘূৰি ফুৰা কুকুৰ। কব আকৌ মানে কি হয় তোমাৰ তাহা এতিযা খাবলৈ মিলি। বলিবলে তাহাঁতি পায়েই দিয়ে মানুহে ইটো সিটো আৰু বিশেষক। কে আমাৰ এইফালে মানে মাৰোৱাৰী মানুহ বেছি আছে তোমাৰ মাৰোৱাৰী মানুহ বিলাকে। কি হয় এই ৰুটি চুটি বনাই মেলি নি পেলাই দিয়েগৈও খাবলৈ বোলে হয় খাবলৈ নাপায় সেইটোও বেলেগ। কথা কিন্তু তাহাদি। সেই মানুহৰ ঘৰে ঘৰে গৈ সেই হাঁহ হাঁহ চাহ বোৰ কুকুৰা চুকুৰা বোৰ চুৰ কৰি লৈ আহে। খাই দিয়ে তেনেকে দেখিলে ইমান বেয়া লাগে।
ওম বুজিছো।
তাৰপিছতে হেৰি এইটো কি অ এতিয়া তোমালোক ধৰি লোৱা। অ বা এই ব তোমাৰ যে হাঁহ পুহিম বুলি কৈছিলা কি হ'লগে।
হাঁহৰ এই পৈ থোৱা আছে পোৱালি তোমাৰ ওলালে দি আনিম পোৱালি। বেছি নানো পঞ্চাশটা মান আনিম আৰু। প্ৰথম ঈশা প্ৰথমে। বস্তুটো চাব লাগ মানে তোমাৰ আহ প্ৰথম অ। মানে প্ৰথমতে ঘৰহকে আনিবলৈ ভয় লাগে মানে।
ভয় লাগে ভয় লাগে হয়।
সেইটো কাৰণে প্ৰথমতে অলপ কমাই আনি পেলাই চাম মানে। ট্ৰ্ইটো কৰি তাৰপিছত যদি আৰু। ছাকচেছ হওঁ পিছলৈ তেতিয়া আৰু কুৱণ্টিটি বঢ়াব লাগিব।
সেইটোয়ে তোমাৰ এই বস্তু বোৰ তোমাৰ প্ৰথম তেনেকে পৰীক্ষা কৰি চোৱাই ভাল কাম। হাঁহৰ হাঁহ বা কুকুৰা পোৱালি ৰখাতটো বৰ মুখৰ কথা নহয়।
উম উম।
আমাৰ মানে তোমাৰ দাদা এজনে ৰাখিছিলে তাৰপা সেই তেখেতৰ মুখতহে গম পাওঁ গম। পোৱা মানে তাৰ পৰা সেই তেখেতে মানে--। কয় বোলে এনেকুৱা এনেকুৱা হয় বোলে এনেকে ৰাখিব লাগে আৰু মানে তেখেতৰ মা মানে নিজৰ ৰুমটোতে আনকি মানে হাঁহ চা নি সোমোৱাই লৈছেগে হাঁহৰ পোৱালি সে গঁৰা়ল নিচিনাকে বনাই তাত লাইটিং চাইটিং কৰি তাৰপা কৈছে বোলে এ এনে এইবোৰক পোহপাল দিয়া আৰু কেঁচুৱা এটা পোহপাল দিয়া বোলে একেই কথা বোলে কেঁচুৱাতকেও এইবোৰ বোলে আলপোচান বেছি।
সেই তেনেকে কৈছে তাৰপাছত গম পাইছো আৰু।
মই ভাবি আছোঁ মানে আমাৰ মাজতে মই কি কৰিলোঁ তোমাৰ এই বাৰীতে মানে আমাৰ পথাৰৰ ফালে আহ পুখুৰী এটা খান্দিলো, বেছি নহয় তোমাৰ এক ডেৰ বিঘা মান হ'ব মাটি।
অ বুজি পাইছো।
সৰুৱে বাৰু ইমান সৰু নহয়, এই তাতে তোমাৰ হেৰি কৰিছো এইটো
হেল্ল'! অ এই তোমাৰ মাতটো নাই অহা।
অ শুনিছো কোৱা।
মানে পুখুৰীটোতে চাং বনাই পেলাই এনে ঘৰ বনাই থোৱা আছে মানে।
অ অ।
তাতে তাৰ পাছত পোৱালি খিনি আনি পেলাই তাতে এনেকে ভৰাই পেলাই পু খুৰীটো চাৰিওফালে হেৰি কৰি দিম তোমাৰ নেট মাৰি দিম।
উম উম।
ধৰা সিহঁতে পুখুৰীতে চৰিলে তাৰপৰা আকৌ ঘৰটোত সোমাই থাকিব।
পাৰিব হয়। তাকেহে কিনো কৰিবা আৰু আৰু বস্তু বিলাক তোমাৰ তেনেকে হেৰি কৰিবও নোৱাৰা ন হয় তুমি। হেল্ল'! তাৰপা হেৰি এইটো কি বুলি কয় বাকী মাহঁতে কি কৰিছে? হা হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল' শুনিছা?